হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
বাইদেউ আপুনি কাপোৰ চিলাই আছে নেকি?
হয় বাইদেউ কাপোৰ চিলাই আছো কিয় আপোনাক লাগিছিলে নেকি?
মোক দুযোৰ মান কাপোৰ চিলাই দিব লাগিছিলে আপুনি চিলাই দিব পাৰিবনে?
অ' পাৰো। কি কি কাপোৰ চিলাই দিব লাগিছিলে?
মেখেলা চাদৰ দুযোৰ আৰু তাৰ লগতে ব্লাউজ ব্লাউজ দুটা চিলাই দিব লাগিছিল।
অ' হৈ যাব বাইদেউ কেতিয়া আপুনি আনি দিব কাপোৰতো?
আপোনাক কাইলৈ লৈ গৈ দিম। আপুনি মোক কেইদিনৰ ভিতৰত দিব? পাৰিব
অ', আপোনাৰ মেখেলা, চাদৰ আৰু ব্লাউচৰ কাৰনে সময় লাগিব নহয়, আপুনি এসপ্তাহ মানৰ ভিতৰত লৈ যাব পাৰিব।
অ', দামটো ক'ব পাৰিব নেকি কিমান লাগিব?
অ', আপোনাৰ মেখেলা, চাদৰ আৰু ব্লাউচৰ আপোনাৰ লাগিব হাজাৰ টাকা।
হ'ব বাৰু আৰু লগতে আপুনি কাপোৰ চিলাই পেলাই বেচে বোলে হ'লচেলত হয়নে?
হয়, বাইদেউ।
অ', ময়ো দোকান দিম বুলি ভাবিছোঁ, আপুনি মোক কাপোৰ অৰ্ডাৰ দিম আপোনাক আপুনি মোক দিব পাৰিবনে?
হয়, হয় বাইদেউ দিব পাৰোঁ আপোনাক।
আপুনি কি, কি কাপোৰ বৰ্তমান চিলাই?
অ', এতিয়া মই মুগাৰ মেখেলা, মেখেলা চাদৰ নিজে ব্লাউজ ডিজাইন কৰি বিক্ৰী কৰোঁ, আৰু পোৱালীৰ ফ্ৰকবিলাকো নিজে ডিজাইন কৰি বিক্ৰী কৰোঁ বাইদেউ।
আপুনি হ'লচেলত কিমান, কিমানকৈ দিয়ে?
হ'লচেলত আপোনাক, হাজাৰৰ ওপৰতে থাকিব বাইদেউ।
আ, কিমান, কিমান পিচ থাকে এনেকা সৰু পোৱালি কাপোৰ যদি কিনিব বিচাৰো মই হ'লচেলত?
হয়।
হাজাৰ টকা যদি ওপৰত থাকে কিমান পিচ থাকিব?
আপোনাৰ পোৱালিৰ কাপোৰটো অ', আপোনাৰ বাৰ পিছ থাকিব।
ল'ৰা, ল'ৰাৰো থাকিব, ছোৱালীৰো থাকিব হয়?
হয়, বাইদেউ দুটাৰে থাকিব।
অ', মেখেলা, চাদৰ এযোৰ কিনিব গ'লে কিমান এনেকুৱা ধৰ দহি, চহি গোঠাই আৰু ব্লাউজ চালাউজ চব ফিটিং কৰি কিনি দিয়াটো
আপোনাৰ উম, এনেকুৱা মেখেলাৰ আপোনাৰ পৰিব চাৰে সাতশ টকা।
এনে সাতশ।
হয় বাইদেউ।
কম দামীটোৱে না, ৰেডিমেড এনেকে বেচিলে মানে, চাৰে সাতশতে বেছে আপুনি।
অ' ৰেদিমেড, আপুনি কৈছে নহয় অ' ব্লাউজ বিলাক চিলোৱা, মেখেলা চাদৰ দহি গুঁঠা এইটো চব পাব।
ঠিকে আছে, আপুনি মোক দিব পাৰিবনে, আপোনাৰ কালি মই দোকানত যাম, আপুনি মোক চাদৰ-মেখেলা হলছেলত মানে চয় যোৰ মান লাগিছিলে। তাছত, পোৱালি পিন্ধা এনেকে কাপোৰ সেইটোও লাগিছিলে মানে হলচেলতে দিব নহয় আপুনি।
হয় বাইদেউ।
অ' বাৰ-বাৰ দুটা লাগিছিলে।
অ' দিব বাৰু বাইদেউ আপুনি আহি যা আপুনি আহি গ'লে হৈ গ'ল।
বাৰ পিচ-বাৰ পিচ দিব আপুনি দাম দৰ পোৱালিৰ কিমান হ'ব, আপুনি ক'ব পাৰিব। ছোৱালী পোৱাল কিমান,
অ'। আপোনাৰ ল'ৰা পোৱালীটো উম আপোনাৰ ল'ৰা পোৱালিটো বাৰ পিচ লাগে নহয়। আপোনাৰ বাৰ পিছ হ'লে আপোনাৰ ল'ৰা পোৱালিটো আপুনি বয়স কওক চোন কিমান বয়সৰ পোৱালি।
এনেকোৱা চাৰি পাঁচ বছৰ সাত বছৰ এনেকুৱা।
এনেকুৱা হ'লে আপোনাৰ পৰিব চাৰে বাৰশ টকা।
ল'ৰাটো
হয় বাইদেউ।
আপুনি এতিয়া মোক কাইলৈ আপোনাক মই কাপোৰটো দিহে দাম আপুনি মোক চিলাই দিব।
হয় বাইদেউ হয়।
আপুনি আৰু বেলেগ কিবা কাপোৰ চাপোৰ চিলায় নেকি মেখেলা চাদৰ কিবা বাহিৰে।
আহ বাইদেউ মই মেখেলা চাদৰ বাহিৰে আহ শাৰীৰ ফ্ৰক বিলাক এইটো মেখেলা চাদৰৰ কিবা ফ্ৰক বিলাক চিলাও।
সেইবোৰো আপুনি হলচেল দিয়ে ন।
হয় বাইদেউ হলচেলতে দিওঁ মই।
আপুনি সেইবোৰ নিজেই ঘৰতে বিজনেছ কৰি আছে নে। আপোনাৰ দোকান আছে।
মই আগতেতটো ঘৰতে বিজনেচ কৰি আছিলো এতিয়া দোকান দিছো।
আপোনাৰ দোকানৰ নামটো ক'ব পাৰিব নেকি।
হয় আমাৰ দোকানৰ নাম হৈছে চুইট ড্ৰেছ অফ দা লাইট।
আপোনাৰ আৰু কাপোৰ চিলাই চিলোৱা মানুহ এনেকে লৈছে নেকি।
হয় আমাৰ আমাৰ কাপোৰ চিলোৱাৰ মানুহ আমি পোন্ধৰ জন আছো।
উম। আৰু লাগিছিলে নেকি আপোনাক।
বাইদেও ক্ষমা কৰি দিব। এতিয়াটো নালাগে পাছত কে লাগিলে আপোনাক জনাই দিম বাইদেউ। পাছত কি লাগিলে জনাই দিওঁ বাইদেউ।
আপুনি এতিয়া কাপোৰৰ বিজনেছ কৰি কিমান কিবা কৰি আছে।
অ এতিয়া লাভটো
কেনে পাইছে আপুনি? কাপোৰ বেছি কিনি ভাল পাইছেনে?
মোৰ কাপোৰ বিক্ৰী কৰাতো বেছি সময় হোৱা নাই এইবছৰ মান হৈ গৈছে তাতে মোৰ উম। তাতে মোৰ লাখৰ পৰা ওপৰতে হৈছে বাৰু। আৰু ক কাপোৰটো কাপোৰটো চিলাই কিনি বহুত ভাল লাগে আগৰ সপোন আছিলে মোৰ চিলোৱাটো। বনোৱাটো এইটো এতিয়া বনাই আছো, কৰি আছো, ভাল লাগে আৰু আমাৰ হাতেদি কাপোৰ বনাতটো চিলোৱাটো বেলেগে পিন্ধে সেতে ভাল পাই বিৰাট ভাল লাগে নিজকো চাই কিনি।
আপুনি এতিয়া কাপোৰটো হলচেলত কিনি কি চিলায় নে আপুনি কাপোৰ বয় কিনি চিলায়।
অ মই কিনি কিনি চিলাও।
বৈ কিনি নিচে ন।
নহয় নিচিলাও বাইদেউ ক্ষামা কৰি দিব।
কাপোৰ কিনি আপুনি চিলাই চাই ডিজাইন দি বিক্ৰী কৰে আপুনি।
হয় হয় বাইদেউ। হয় হয়।
আমিও ভাবিছোঁ দোকান এটা দিছোঁ বৰ্তমান কালি কালি অ'পেনিং কৰিম।
অ বাইদেউ ভালেই।
এনেকেই ৰেডিমেড কিনি আনি পেলাই বেচিম বুলি ভাবিছো।
অ'। ভালে আছে বাইদেউ এনেকা, উম।
পৰা কাপোৰ কিনি কিনি বিচিম বুলি ভাবিছো আপোনাৰ দোকানটোৰ পৰা ধঢেৰ মানুহে কাপোৰ নিয়ে বোলে এনেকুৱাই ৰেডিমেড কিনি কিনি চিলাই পেলাই শুনিছো সেই সেইকাৰণে আপোনাক কল কৰিলো আপোনাক সুধিছো।
হয় বাইদেউ হয় আপুনি ঠিকেই শুনিছে।
আপোনাৰ পৰা ভাল ভাল কাপোৰ পায় বোলে ময়ো এতিয়া চিলাবত কালি কাপোৰটো দিম আপোনাৰ চাই লও যদি ভালেই হয় আপোনাকতো কৈছোৱে আনিব যাম বুলি হ'লচেলত আপুনি আপুনি কিবা কৰি থৈ দিব। দ গিনি লৈ আহিম।
হ'ব বাইদেউ
আহ আপুনি এতিয়া বৰ্তমান কাপোৰ চিলাইে আছে।
হয় বাইদেউ চিলাইে আছো মই
কি চিলাই আছে আপুনি।
এতিয়া মই সৰু পোৱালীৰ ফ্ৰক চিলাই আছো বাইদেউ
অ কোনোবাই অৰ্ডাৰ দিছে চাগে।
অঁ এতিয়া অৰ্ডাৰ দি কিিনি শেষ হৈ গৈছে আমি আমি হ'লে এতিয়া আৰু মানুহে অৰ্ডাৰ কৰিব সেইকাৰণে আগতে আগতীয়াকৈ চিলাই আছোঁ বাইদেউ।
মোকো আপুনি কাপোৰকেইটা পেক কৰি কিনি থৈ দিব মই আনিব যাম।
হয় বাইদেৱ।
আৰু পেণ্ট চাৰ্ট এনেকৈ চিলায় নেকি নিউ নিউ ডিজাইনৰ
অ চাৰ্টটো নহ'ব বাইদেউ ক্ষা কত দিব লেকিন পেন্টো হ'ব।
আৰু স্কুলীয়া এনেকে চাৰ্ট স্কাৰ্ট এনেকুৱা।
অ হ'ব বাইদেউ স্কুলৰো হৈ যাব।
আপুনি আহ কি কয় এইটো স্কুলৰ চাৰ্ট এনেকে চাৰ্ট আৰু স্কাৰ্ট চিলাওতে কিমান মান লয় বা
আপোনাৰ বয়সক আৰু ল'ৰা না ছোৱালী আগতে কৈ দিয়কচোন তাৰপাছত মই ক'ব পাৰিম বাইদেউ
এতিয়া বয়সৰ ওপৰত হ'ব বাইদেউ কিমান বয়স আছে আপোনাৰ ছোৱালীৰ
এনেকেই ন বছৰমান
অঁ তেনেহ'লে স্কাৰ্ট আৰু চাৰ্টৰ আপোনাৰ পৰিব পাঁচশ টকা।
স্কাৰ্ট আৰু চাৰ্ট দুটাও মিলে।
হয় বাইদেউ।
ঠিক আছে ধন্যবাদ মই আপোনাক কালি মই যাম তাৰপিছত আপোনাক কি কি লাগে আপোনাক ক'ম আপুনি এইখন কথা কোৱাৰ কাৰণে ধন্যবাদ
ধন্যবাদ বদ উম! আপোনাৰ লগত কথা পাতি বিৰাট ভাল লাগিলে বাইদেউ আহিব কালিকে।
আ বাইদউ ধন্যবাদ ৰাখিছো এতিয়া বাই আপোনাৰ দিন সুখলে যাও
আপোনাৰ দিনো সুখলে যাওক বাইদেউ।